হেল্ল',
অহ', হেল্ল', এনে আছো, আপুনি?
অহ ', বহি আছো ভাত খালা নে?
অহ ', খালো আপুনি খালে নে নাই?
এই মাত্ৰ খালো।
কিহেৰে খালে?
এ দালি, কণী। আৰু ভল বনাইছিলে আৰু ভেন্দি ভাজা।
কোনে বনালে, আপুনি বনালে নে?
মইয়ে বনালো।
এতিয়া কি শুবলৈ ওলাইছে নেকি আপোনালোকে?
এতিয়া হবলৈ মানে মই আৰু মোবাইল চাওঁনে মোবাইল চাব লৈছিলো, ফোনটো আহি গ'ল দেখোন।
ডিষ্টাৰ্ব হ'ল নেকি আপোনাৰ?
নাই- নাই- নাই। একো ডিষ্টাৰ্ব হোৱা নাই।
কি কৰি আছা বোলো খবৰ এবাৰ লও।
ভালেই হৈছে, খবৰ কৰি থাকিব লাগে।
হয়, আপুনিও ল'ব লাগে।
উম, মইয়ো কৰিম বুলি ভাবি আছিলোঁ। আজি দিনটো কৰিম কৰিম বুলি ভাবি থাকোতে কৰাই নহ'ল। আপুনি কৰিলে ভালেই হ'ল। হেল্ল' উম। দেহ কোৱা নাই, নাই, নাই, নাই এনে বহি বহি আছোঁ লাইন গ'ল।
লাইন আমাৰ ইয়াত যোৱা নাই, আপোনাৰ তাতে গ'ল নেকি?
অ' লাইন গৈছে, সেইকাৰণে বহি আছোঁ লাইনটো নাই না।
আজি ছেভেন টাৰ আপোনালোকৰ সেইফালে বৰষুণ দিছে নেকি?
ইয়াত বৰষুণ দিয়ে আছে।
আমাৰ ইয়াতো দুদিনমান হ'ল ইমান বৰষুণ দি আছে।
আমাৰ বৰষুণ দিয়ে আছে। আজি দিনটো দি আছে। অকণমান এৰিছিলে, আকৌ এতিয়া দি আছে, বৰ্তমান
বৰষুণ দিছেতো, ভালে হৈছে, খেতি-বাতিৰ কাৰণে।
আমাৰ ইয়াত খেতি নাই।
খেতি নাই নেকি?
আমাৰ ইয়াত খেতি নাই। খেতিটো উঠিছে মাত্ৰ মানে, আজি এসপ্তাহ আগত কটা হৈছে। আমাৰ ইয়াতে বড়ো ধানৰ খেতিহে কৰে।
আমাৰ ইয়াত আকৌ খেতি থাকে।
সেইটো ধানৰ খেতি নাই। আমাৰ মানে এই মাঘ-ফাগুন মাহতে বড়ো ধানৰ খেতি কৰে, মেচিনেৰে
হয়।
সেই খেতিটো, কটা হৈছে এতিয়া বৰ্তমান মাৰাও হৈছে। এইটো চব
না আমাৰ ইয়াত আকৌ খেতি থাক কে। অ', গোটেই বছৰত সেইটো দিয়ে খেতি ৰাখে আমাৰ ইয়াত
তাতে, শাওণ মাহত, আহাৰ মাহতহে খেতি কৰে, উম,
শাওণ, আহাৰ বুলি কথা নাই। গোটেই বছৰটোতেই খেতি তি হয়, এবাৰ বেহাৰৰ হৈছে দে এবাৰ ধানৰ হয তাৰপিছত আৰু জিকা, কোমোৰা, লাও তাত আৰু আলুৰ খেতি তি কৰে, তেনেকুৱা ধৰণৰ আমাৰ খেতি থাকেই।
উম, আমাৰ ইয়াতো বেহাৰৰ খেতি কৰে, আৰু, শালি ধানৰ খেতি নহয় বানপানী হয় না। সেইকাৰণে শালি ধানৰ খেতি নহয়, আৰু তোমাৰ উম, মাহ আহ, মাহৰ খেতি কৰে, বা আলুৰ খেতি কৰে এনে নিচিনা, এইগিলা জিকা, ভোলটো কৰে আমাৰ ইয়াত আছে, কিন্তু শালি ধানৰ খেতিটো আমাৰ ইয়াত নহয়।
মাকৈ খেতিও হয় নে, এইফালে?
মাকৈৰ খেতি হয়। উম। তাতে হয়নে?
আৰু, এইফালে মাকৈৰ খেতি চবেই। আমাৰ এইফালে, চব খেতি হয়, মানে কলোৱেইচোন। গোটেই বছৰটো, আমাৰ ইয়াত খেতি থাকে সেইয়া চুবুৰীৰ
উম। আমাৰ বাকীখিনি খেতি হয়। সেই, সেই শালি ধানৰ খেতিটোৱেই নহয়। মানে, প্ৰত্যেকবাৰে বানপানী আহে, ন? বানপানী আহিলে মৰি যায় সেইকাৰণে বাঘ, শালি ধানৰ খেতিটো নকৰে, আৰু
অ আমাৰ ইয়াতো এনে বান পানী আহে কিন্তু তেনেকুৱা কৰি নাহে আৰু এনে বৰষুণ দিলে অলপমান বতৰটো বা ৰাস্তাটো অলপমান বেয়া হয়। এনেই পকায়ে ৰাস্তা ৰাস্তাৰ কাষগিলা অলপমান বোকা হয় তেনেকুৱা বেলেগ একো বানপানী নহয় মানে
উ আমাৰ ঘৰত নথয় কিন্তু ওচৰলৈকে আহে। একদম ৰাস্তাৰ এ যোৱাবাৰ আমাৰ ৰাস্তা পাৰ হৈ আহিছিল চোতালত উঠিছিল এইটো বৰ্তমান নাই নাই বানপানী হোৱা নাই হয়নে নহয় নাজানো আৰু হ'বও পাৰে সময় আছেতোঁ
আপোনালোকৰ কি ঘৰ প পথৰ ঘৰৰ কাষতে আছে নেকি
একদম কাষতে আছে ম এ যান এটা আছে সেইটো ভৰ্তি হলে মানে ইপাৰ সিপাৰ হোৱাৰ অসুবিধা নাও লাগে নাৱৰে অহা যোৱা কৰে সিপাৰে যাব লগা হলে আৰু এতিয়া ৰাইজে মিল নলং নাই কিন্তু যোগাযোগ কৰি আছে দলংখন হ'ব হ'ব বুলি আজি তিনি বছৰ মানৰ পৰা কৈ আছে হোৱা নাই আৰু এতিয়া বৰ্তমান ৰাইজে মিলি এখন বাহৰ সাঁকোৰ দলং দিছে সেইখণৰে অহা যহা কৰে
অ এতিয়া পিছেত সেইখানৰে যাই আছে ন না আপোনালোকে নাওদি যাই আছে
আমি নাৱেদি নাযাও এতিয়া এই দলং খনৰে য অহা যোৱা কৰি আছো
মানে বেছি পানী হলে আৰু নাৱদি যাব লাগে আপোনালোকে
অ উ
দলং সাৰ হয়তো চাপৰ কৰি কৰিছে।
উ বহুত চাপৰ কৰিও পৰা কৰা নাই কিন্তু মেইন ৰাষ্টাৰ পৰা দিয়া নাইনে মানে ৰাস্তাত পানী আহিলে আমি নাও ব্যৱহাৰ কৰিবই লাগিব।
উম।
মানে আধাৰ পৰাহে আছে দলং খন মাজতে আছে বুলি কলেও ভুল নহয় মানে এতিয়া পানী উঠা নাই কাৰণে খোজ কঢ়ি যায় দলঙৰে যাব পাৰি। টো আকৌ পানী উঠিলে কিন্তু সেইখিনিত যাব নোৱাৰে নাও লা লাগিব
এনে ডাঙৰ নে দীঘল নে দলংখন নে সৰু দলং আপোনালোক
মানে মই সচৰাচৰ মানুহ খিনি এতিয়া বাৰিষাৰ কেইদিন মানে জামটো যিমান বহল সিমান বহল কৰি দিয়ে আছে মানুহখিনি অহা যোৱাৰ সুবিধাৰ কাৰণে আৰু পথাৰত মানুহ বিলাকৰ মানে গৰু ছাগলী নিয়া হেনেকে মানুহখিনি আপদন অসুবিধা হয়। অ গৰু বি গৰু ছাগলী খিনি পানীত নামি যায়। মানুহ খিনিয়ে এই এই বাঁহৰ দলং খানৰে অহা যোৱা কৰে দলঙৰ ওপৰে
আপোনালোকৰ এনে খেতি গৰু, ছাগলী তেনেকুৱা নাই নেকি আকৌ?
আমাৰ গৰু চাৰিটা মান আছে ছে
উম গাখীৰ ওলাই ন
গাখীৰ আমাৰ উলাই অ' দুজনী গায়কেইটা
অ বিক্ৰী কৰে নে?
উ বিকি মানে গাঁৱতে নিয়ে গাঁৱতে কোনোবা আধা লিটাৰ কোনোবা এক লিটাৰ কোনোবাই এক পোৱা এনেকে মানে আৰু যদি ৰয় এক লিটাৰ মান দেৰ লিটাৰ মান তেতিয়া হোটেলত দিও সেইখিনি
নে
নাই না দেছি গৰু আমাৰ জাৰ্চি নহয়
আজিকালি জাৰ্চী গৰু বহুত হৈছে ন গাঁৱে-গাঁৱে বেছিভাগ,
গাওঁতো আছে, প্ৰায় চাৰি পাঁচঘাৰ মানৰ আছে জাৰ্চি গৰু। আমাৰ নাই আমাৰ দেচিটো আমাৰ তিনি লিটাৰ মান এজন তিনি লিটাৰ মান কৰি ওলাই আৰু ছয় লিটাৰ মান গাখীৰ ওলাই বেছি নোলায় আৰু।
এনে আপোনালোকৰ ঘৰত কিহক কিবা ব্যৱসায় ব্যৱসায় কিবা কাম?
এই নাই দিয়া হন এনেই কিবা-কিবি কৰি মানে সৰু সুৰা কৰি কিবা কিবি কৰি থাক দোকান এখন দিম বুলি ভাবি আছো কি বা হয়। উ এখন গেলামালৰ দোকান দিয়া মোৰ ইচ্ছা আছে, হেনেকে কৰো নকৰো বুলি ভাবি আছিলো। নহয়।
হেল্ল'
অহ ক।
অহ কি কৈছিল নে শুনাই নাপ। পালো এই আমানা হুলস্থুল হৈ আছিল।
অহ মানে এখন গেলামালৰ দোকান দিম বুলি মই ভাবি আছিলোঁ।
কতে ঘৰততে না-না নে অলপ দূৰত।
ঘৰতে।
অহ আপোনালোকৰ গাঁৱত এনে গেলামান দোকান নাই নেকি। তেনেকুৱা?
উম গেলামালৰ দোকান আছে। এ কুণ্টেল দোকানো আছে। আজিকালিতো দোকানেই দোকানেই, তথাপিতো।
উম।
নিজক। কৰি দিম বুলি ভাবি আছিলো ৰব চাওঁ ৰবাচোন।
বাৰু গেলামান দোকান বেলেগ আছে আপোনালোকে বেলেগ দিব পাৰে ধৰি লওঁক পাৰ্লাৰ, ষ্টেশচনাৰী তেনেকুৱা ধৰণৰ দিব পাৰে যদি এখন আছে সেই দুখন দি পেলাই লাভ। নহয় না। বেছিভাগতো পুৰণা খানতে যাব কাচ তোমাৰ
এই যোনে য'ত ভাল পায় তাতটো যাবইতো, এতিয়া এতিয়া পাউলাৰ খুলিব লাগিলে বহুত টকাৰ দৰকাৰ হয় না। আজি ষ্টেৰচনাৰী বস্তুতো চ'ব পাঁচ ছয় লাখৰ কমত নহয়েই।
তাতে আপোনালোকৰ যে যোন গেৰামাল দোকা সাধাৰতে আপোনালোকৰ সেইখিনিতে খৰছ যাব।
উম, সেইটো হয় ভাবি চালে।
ষ্টেচনাৰীৰ দোকান খনত আপ আপোনালোকৰ অলপ হ'লে লাভো হ'ব কাষ্টমাৰো আহিব আৰু গেলামাল দোকান আছেই গাঁৱতে সেইখন দি টোৰ লাভ নহয় না।
উম, উম আছে থকাত আমি আৰু গেলামালৰ মালিকেও গাওঁত গেলামালৰ দোকান দিয়াৰ কথাহে কৈ আছিলে।
মানে মোৰ কথাটো কৈছোঁ। এতিয়া আপোনালোকৰ ইচ্ছা দেচোন আপো আপোনালোকে কি কৰে?
উম, দুয়োটা কথাই শুদ্ধ, সেইটো কথাও কৰিব জানিলে ভাল হ'ব, কিছুমান কথা মোৰ আইডিয়া নাই না। এতিয়াও নাজানো নে? এইবিলাকৰ বিষয়ত। পাউলাৰৰ বিষয়ত মোৰ ইমান এটা অভিজ্ঞতা নাই আৰু কিছুমান বস্তু।
ছোৱালী জনিক শিকাই পেলাই আপুনি পাৰ্লাৰ ৰেদি কৰিব পাৰে দোকান দিব পাৰে।
অঁ ছোৱালী আছে ছোৱালী সৰু আছে বেছি ডাঙৰ হোৱা নাই, এইবাৰ হায় চকেণ্ডাৰী ফাইনেল দিব পঢ়ি আছে না।
ঠিক আছে এতিয়া ৰাখোঁ। মোৰ মানে অলপমান কাম আছে, মোক মাতি আছে।
নেকি? দে উম হ'ব দে অহ।